কি কৰিবা আৰু এয়া আছো, তুমি কি কৰিছা?
এ আছো দিয়া। আছো দিয়া বোলো এনেই এই। হেৰি পথাৰৰে কাম অলপ আছিলে কৰি পেলাই এই ভিতৰত বহিছোহি অলপ।
চবৰে
ভাল ভাল তোমালোকৰ ভাল চবৰে?
চলি আছে আৰু দেই বৰ্তমান। তাৰ পিছতে এইটো কি বুলি কয় হেৰি পথাৰৰ কাম বোৰ হৈছে গে নে?
নাই অ এই তোমাৰ অলপ বতৰৰ হেৰি কাৰণে কৰিবব
অ অ বুজি পাইছো বাকী মাহঁতৰ চব ঠিকে আছে?
তোমালোকৰও ভাল চবৰে?
আমাৰো চলি আছে আৰু দেই বৰ্তমান।
উ অ।
তাৰপিছতে বাকী ব্যবসায় মোটামুটি চলিছে আও বুইছা কিনো কবি বাৰু।
আচ্ছা।
একে চলি আছে আৰু।
বুজিচো অ।
তাৰ পাছতে হেৰিয়টো কি বুলি কয় উম বাকী আৰু এটা ধৰি লোৱা মা। তাহতৰ গা মবোৰ কেনেকুৱা?
মাজতে দেউতাৰ অলপ গাটো অলপ বেয়া কৰিছিলে তাৰপা এতিয়া বাৰু ঠিকেই হ'ল ডটৰক দেখোৱা। খুৱাই অলপ মেডিচিন চেডিচিনখিনি খোৱা হ'ল। তাৰপিছতে এতিয়া বাৰু ঠিকেই আছে।
ঠিকে আছে। ন তাকে থিকে টকাটোহে লাগে আৰু দিয়া।
বাকী তোমালোকৰ দেউতাৰ ভাল।
দেউতাৰ মোটামুটি আছে আৰু। ভাল বুলিুলিনো কিনো কবা ভাল বুলি এদিন কবা আকৌ দুদিনৰ পিছতে কিবা এটা ওলাই হয়।
উম উম এই তেনেকুৱা আজিকালি কি ক'বা আৰু। মানুহৰ শৰীৰৰ কথা কি কবা। এই ভাল এই বেয়া আৰু তোমাৰ বতৰডালো। যি তোমাৰ এতিয়া ৰ'দ গৰম মানুহৰ বৰ অশান্তি হৈছে আৰু বুজিছা।
অশান্তি হৈছে অশান্তি হৈছে বৰ অশান্তি হৈছে অ।
হেৰি এইটো কি কয় তাকে বৰষুণটো। নোহোৱা হ'ল নোহোৱা হোৱাৰ কাৰণে এইফালে খেতিৰ কামো তোমাৰ। লাগিব পৰা নাই সেইটো। স কাৰণে তোমাৰ বহুত অশান্তি হৈছে।
উম। হয় দেই কিনো কৰিবা আৰু।
দাকো।
তাৰ পাছতে বাকী এতিয়া হেৰি এইটো কি বুলি কয়। বা তোমাৰ ফিচাৰী কাম কিমান আগবাঢ়িছে।
ফিচাৰী কাম তোমাৰ হৈ গ'ল মানে মাছ দিলো।
উম উম।
মাছ দিলো তোমাৰ হেৰি। আহ চাৰে সাত হাজাৰ টকা মাছ দিলো।
উওম উম।
তাৰপৰা তোমাৰ আকৌ হাঁহো পুহিছো নহয়।
অ হাহু পুহিছা নেকি?
উম হাঁহ তোমাৰ, পোৱালিৰ মাজতে সোমোৱালো দেৰশ।
অ।
এতিয়া মানে আৰু পঞ্চাছটামান সোমাব পৰা জেগা আছে তাকে সেইখিনিত। ঠিক ঠাক কৰি পেলাই সেই খেতিটোৰ, খেতিৰ কাৰণে। কৰিব পৰা নাই বাকী খেতিটোৰ কাম হ'লেই বাকী সেইকেইটা সোমোৱাই দিম আৰু।
উম গম পাইছো। তাকাকে।
তোমাৰ মাছৰ হেৰি দিলোঁ পোনা তোমাৰ। উম এই। উম হেৰি তোমাৰ কি কয় ৰৌ বাহু।
উম উম।
মিলাই মেলি তোমাৰ পাঁচ হাজাৰ মান টকা দিলো।
উম উম।
তোমাৰ এই হেৰিৰে কুহিমাছছে।
অ পুহি মাছ।
উম। কুহি তাৰপিছত আকৌ তোমাৰ এই হেৰি, এইটো কি কয় এনেকে। দিলো তোমাৰ। উম দুহেজাৰ মানৰ বাকী তোমাৰ সেই, বৰালি বেছি দিয়া নাই বৰালি কেইটা দিলে মানে ভয় লাগে কিয়, এই হেৰি। সৰু মাছ খাই পেলাই আৰু। সেইটো কাৰণে বৰালি বেছি দিয়া নাই বৰালি কমাই দিছো।
উম উম।
তাৰপা চাওঁচোন কিবা কিমান কি হয় যোৱাবাৰতো বাৰু ভালেই হৈছিলে ভাল বাঢ়িছিলে। এইবাৰ এতিয়া কিমান কি হয় চাওঁ। আৰু যোৱাবাৰ মোক। সৰুও আছিল নহয় মোৰ হেৰিটো ফিচাৰীটো এইবাৰহে অকমান ডাঙৰ কৰিছো। অ। তাৰপৰা হেৰি কয়। তেনেকে লাগি আছো আৰু কি হয় আৰু ভগৱানে যদি চকু মেলি চাই।
নাই নাই কেলে বেয়া হ'ব হ'বগে আকৌ সুবিধা খিনি।
উ এ।
তাৰ পাছতে হেৰিয়েটো কি বুলি কয় আৰু হাঁহৰ কথাও কৈছিলা নহয় মা জতে ন
অঁ হাঁহ তোমাৰ ভৰালো
অ ভৰাইছা অ-অ-অ
মই কৈছো
উম গম পাইছো গম পাইছো অ।
হাঁহ ভৰালো তোমাৰ দেৰশ ভৰালো
অ-অ-অ
তাৰপৰা হেৰিত কি কয় আৰু পঞ্চাশ মান ভৰাম আৰু এই খেতিৰ কামখিনি শেষ কৰি মানে ঢেৰ হলে মানে লাগি থাকিবলৈ বৰ দিগদাৰ এতিয়া মই ধৰা লাগি আছো। মায়ে অলপ চাই-চিতি থাকে।
উম
সেইটো কাৰণে আৰু প ঞ্চাশ সোমাব পৰা জেগা আছে সেইখিনি এই খেতিৰ পৰা আজৰি হলে ভৰাই দিম আও।
তাকে-তাকে হয় আৰু নহয় অকনমান কৰিবও লাগে নহয় তুমি নিজৰ ব্যৱসায় বুলিলে তুমি নিজৰ ব্যৱসায় নিজে মালিক কিন্তু তুমি চাকৰি-বাকৰিকে নিজৰ ব্যৱসায়টো ভাল খালি কি হয় আৰু ইনডো বিচনেজ কৰিবলৈ হলে হয় তোমাৰ হাতত বহুত ট কা লাগিব নহয় তুমি কিবা এটা কৰিব লাগিব সেইটোৱেই দিগদাৰ হয় যায় আৰু
তাৰপিছতে হেৰি এইটো কি বুলি কয় বাকী এতিয়া উম ক'ৰবাত য-যাম মানে হোৱা নাই
নাই-নাই এতিয়া তোমাৰ ইমান যোৱা মানে প্লেনিং কৰা নাই এই খেতিৰ কাৰণে কৰা নাই খেতিৰ পৰা আজৰি হ'লে তাৰপৰা লাহে কে ফুৰিব যাওঁ হব দে
উম বুজি পাইছো।
তাৰপা আছামৰ ফালে যোৱা কথা আছে কি আপাৰ আচামৰ ফালে যোৱা কথা আছে।
অহ গম পাইছো অহ অহ অহ
তাকেই কি হয় চাওঁ
তাকে আহিবা-আহিবা নিমন্ত্ৰণ আও তোমাক আৰু দিবলৈ বাকী আছে নে?
উম
তোমাৰ নিজৰহে আহিবলৈ
উ বা
আহিবা আৰু মিলাই মেলি। তাকেহে। তাৰপিছত, কোৱা।
তাৰপৰা হে খেতিৰ পৰা আজৰি হ'লে ওলাম আৰু দিয়া। অলপ
উম তাকে তাকে। আজৰি-বিজৰি হৈ লোৱা। আহিবা। আহিবা আহিবা।
তোমাৰ হাতে ভাত এসাঁজ
অ' নিশ্চয় নিশ্চয় খাবাহি আকৌ!
এতিয়া হেৰি এটো কি বুলি কয়, ভালহে লাগিব আহিলে, মানুহ-দুনুহ আহিলে ভাল লাগে অ।
উম, উম। হয় নেকি?
উম!
আচ্ছা। হেৰি এইটো কি কয়, বাকী মামাহঁতৰ ঘৰৰ ফালে যোৱা নাই?
নাই বিয়া আছে। তোমাৰ চৈধ তাৰিখে। তাৰপিছতে সেই তালে তাকে যাম আৰু। ভাবি থৈছো বাক কি আৰু তোমাৰ এনেই মানে কি যাবা আৰু, তুমি বুজিছা এনেই তোমাৰ গৈ থাকিবলৈ সময় আৰু নিমিলে দিয়াচোন মানুহৰ!
উম উম উম।
এতিয়া আমাৰে ধৰি লোৱা, তোমাৰ সময়বোৰ নিমিলেগে যে!
উম উম। ঘৰতে পাইছা তুমি?
অ' তাৰপিছতে বাকী খোৱা, হেৰি চাহ-তাহ কি কৰিলা কি মেলিলা?
চাহ মই চাহ নাখাওয়ে নহয়!
অ' তুমি এতিয়াও চাহ নোখাৱাই হৈ আছা নি?
উম।
ইছ ৰাম।
সলনি বুলিবলে চৰকাৰখনে সলনি হৈছে। মইনো কেনেকে সলনি হ'ম!
হা হা হা হা। তাকেহে হয় দিয়া।
উম উম। হয় আৰু। হ'বলৈ আৰু কি আছে।
উম, তাৰ পিছতে হেৰি এইটো কি বুলি কয়, মাহঁতে কি কৰিছে কি মেলিছে?
মাহঁতে এই তোমাৰ অলপ আগত মই দেখি, মানে কি মই এতিয়া ভিতৰলে আহিলো। অলপ আগত এই আগফালে একেলগে বহি কথা পাতি আছিলো। তাৰ পৰা হেৰি, এইটো কি কয় চাহ খালে মইতো নাখাওৱেই।
উম উম।
মই এই মাহঁতে চাহ খোৱা দেখি মই উঠি আহিলোঁ। তাৰপৰা তেনেকুৱাতে তুমি ফোন কৰিছা।
উম উম।
কেতিয়াবা এনেকে খবৰ-খাতি লৈ থাকিবাচোন। তোমালোকৰ মনত ন
ল'ম ল'ম। নহয় অ'। মনত পৰে কি হয় জানা? মানে সময়বোৰৰহে আচলতে নাটনি হৈ যায়। কেতিয়াবা ফোন কৰিম বুলি ভাবি থাকিলেও, ফোনবোৰ মানে কি হয়, তুমি ফোনটো হাতত ল'বা আকৌ কিবা এটা কাম ওলোৱা লগে লগে মানে, ফোনটো কৰা নহয় আচলতে! সেইটোয়ে, তোমাৰ মানে সেইটো কাৰণে দিগদাৰ হৈ যায়। বাকী, এনেতো ধৰি লোৱা কেলে ফোন নকৰিম আৰু! মানুহলে ফোন কৰিবলেনো মন নাযায় কাৰ? কিন্তু সময়বোৰৰ কাৰণে অকমান অসুবিধা হয়।
উম উম, বুজিছো বুজিছো।
সেইটো কথাই হয় আক!
উম উম।
তাৰপিছতে হেৰি এইটো কি বুলি কয়, বাকী বাইদেউহঁতৰ ঘৰলে আহিছিলানে?
নাই নাই অ বহুত দিন হল যোৱাই নাই মানে এই সময় মিলাব পৰা নাই। যাব লাগিব এপাক, গ'লে তোমাৰ লগত তালে এপাক যাব লাগিব। মানে সেই তেতিয়াই মই কৈছো যে উম তবাৰে আজৰি হৈ পেলাই যাম বুলি যে কৈছো এই তেতিয়াই যাম আৰু একেবাৰে তে তোমালোকৰ সেইফলেও যাম আও এপাক।
আহিবা আহিবা বাকী বাইদে অকমানজনী এতিয়া ডাঙৰ হৈছে চাগে আৰু ন?
এ ডাঙৰ হৈছে তাই বৰ উৎপটীয়া হ'ল ঔ।
অ অ। ল'ৰা ছোৱালী হাতত থাকিবই দিয়াচোন।
উম উম।
তাকেহে। তাৰ পাছতে বাকী হেৰিটো কি বুলি কয় উম এতিয়া তোমাৰ এ কি ৰ বাক কি কথাটো কম বুলি ভাবিছিলো পাহৰি থাকিলো তাৰপা বাকী তুমি হেৰি কৰিম বুলি কৈছিলা। নহয় মোৰে কিবা কিবি লৈ আহিম বুলি কৈছিলে আাৰ ফল মল আনিবা আকৌ।
অ লৈ যাম লৈ যাম যাহতো।
তোমাৰ নধাকে নাথাকিবা মানে নাপাহৰিবা। তোৰ সেই। এইটো কি বুলি কয়, উম আশা কৰিয় আছো নহয় আৰু।
লৈ যাম লৈ যাম এ তুমি এটা কাম কৰো মই যাওঁ যাওঁ যোৱাৰ আগতে তোমাক ফোন কৰিম এই।
উম উম। যোৱা, অ তুমি কেতিয়া আহা তুমি কবা তেতিয়া মই তোমাক।
অ এয়া মই মানে এতিয়া তুমি কৈ থলে মই পিছত আকৌ মানে পাহৰি। যাম ধৰা, সেইটো কাৰণে তুমি মই যেতিয়া যাম। মোৰ আজৰি হলে মই তোমাক জনাম তেতিয়া তুমি মোক কবা হেৰি কি কিনিব লাগ। ত এতিয়া লৈ যাম, বাৰু নহলে এতিয় পাহৰি যাম গৈ পিছত।
তাকে তাকে মই মনত পেলাই দিম বাৰু দিয়া।
দিবা দিবা অ।
ঠিক আছে বাৰু হ'ব দিয়া তেতিয়াহ'লে আৰু দেই।
উম উম দিয়া হ'ব। হব ৰাখিছোঁ ভালকৈ থাকা আৰু খবৰ খাতি ল'বা এনেকেই কেতিয়াবা বৰ। তুমি, সলনি হৈ গ'লাহে।
হে কি সলনি হৈছো হে। ঠিক আছে, অ অ ঠিক আছে দিয়া। উ।